অ শুনা
অ শুনিছো শুনিছো
আহ কি কৰিছে?
এ এনে আছো আপুনি কি কৰি আছে?
আছো আছো এনেই আজি দুপৰীয়া কি খালে?
এনে ভাতে খালো দালি ভাত
অ ঠিকে আছে ঠিকে আছে ব্যস্ত আছে নেকি?
নাই নাই ব্যস্ত নাই
অ অ ঠিকে আজি অলপ আমি কথাই পাতো অক
ক কি বিষয়ে কথা পাতে আজি
অ আমি অলপ নিবনুৱা সমস্যাৰ বিষয়ে কথা পাতো নেকি
অ এইটো এটা ভাল বিষয় হয়
উম এটিয়া চোন যে এয়া তুমি কোৱা যে নিবনুৱা সমস্যা ভিত্তি কৰি বা বা নিবনুৱা সমস্যা তোমাৰ মতে কৰ্ম সংস্থাপনত এখন দেশৰ বাবে কিয় অ ইমান গুৰুত্বপূৰ্ণ
অ মোৰ মতে ক'ব গ'লে নিবনুৱা সমস্যা কৰ্ম সংস্থানত মানুহৰ জীৱনৰ এটা মৌলিক প্ৰয়োজন
উম
চাকৰি আৰু জীৱিকাৰ সুযোগ থাকিলে মানুহে আত্মনিৰ্ভৰশীল হয় বুলি মই ভাবো আৰু সন্মানৰ সৈতে জীৱন যাপন কৰিবও পাৰে তেতিয়া ইয়াৰ ফলত দেশৰ অৰ্থনীতি শক্তিশালী হয় বা ক'ব গ'লে কাৰ্যসংস্থাপন এখন দেশৰ উন্নয়নৰ অন্যতম ভিত্তি বুলি মই ভাবোঁ
হয় হয় হয় ঠিকেই কৈছা তুমি কৰ্ম সংস্থাপন এখন দেশৰ সচাকে উন্নয়তমৰ ভিত্তি হয় হয়
অহ তুমি কোৱাচোন তোমাৰ মতে নিবনুৱা সমস্যাৰ মূল কাৰণবোৰ কি কি
অ অ ক'বলৈ গ'লে মোৰ মতে জনসংখ্যা বৃদ্ধি আৰু দক্ষতাৰ অভাৱ আৰু চাকৰিৰ সুযোগ
কম থমাই কম থকাইতো হ'ল নিবনুৱা সমস্যা এটা কিছুমান মুক্ত কাৰণ হয় আৰু বহু যোৱকে অভিজ্ঞতা থাকিলেও উপযুক্ত চাকৰি নাপায় জানাই আৰু সেই সময় সমস্যাৰ সমাধানৰ বাবে সকলো প্ৰচেষ্টা দৰকাৰ মোৰমতে তাতে ক'বলৈ গ'লে এই যে দক্ষতা বৃদ্ধিত বেছি গুৰুত্ব দিব লাগে আমি।
ঠিকেই কৈছা আমি নিবনুৱা সমস্যা দূৰ কৰিবলৈ দক্ষতা বৃদ্ধিত গুৰুত্বটো বেছিকৈ দিব লাগে।
হয় হয় হয়। পিছে তোমাৰ মতে কোৱাচোন তোমাৰ মতে যুৱ সমাজে নিবনুৱা সমস্যা কমাবলৈ কি কৰিব লাগে?
মোৰ মতে যুৱ সমাজে নতুন নতুন দক্ষতা শিকিব লাগে। আৰু আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰিব লাগে। কেৱল চৰকাৰী চাকৰিৰ ওপৰ তে নিৰ্ভৰ কৰি নকৰি নিৰ্ভৰ কৰি থাকিলে নহয় কেৱল চৰকাৰী চাকৰিৰ ওপৰত।
হয়।
সংস্থাপনৰ দিশতা আগবাঢ়িব লাগে মোৰ মতে, সেয়ে মই ভাবো যে কঠোৰ পৰিশ্ৰমে সফলতা আনে। আৰু ক'ব গ'লে দক্ষতাই নতুন যুগৰ সৃষ্টি কৰে বুলি ভাবো মই।
উম ঠিকে কৈছা ঠিকে কৈছা বহুতে আজিকালি চৰকাৰী চাকৰিটোকে নিজৰ কৰ্ম সংস্থাপন বুলিয়ে ভাবি লয়।
অ পিছে কোৱাচোন তুমি চৰকাৰে কৰ্ম সংস্থা ৰ বৃদ্ধি কৰিবলে কি কি ব্যৱস্থা লোৱা উচিত?
অ মোৰ মতে চৰকাৰে নতুন উদ্যোগ স্থাপন দক্ষতা বিকাশৰ প্ৰকৃত শিক্ষণ আৰু ক্ষুদ্ৰ ব্যৱসায়ক সহায় আগবঢ়াব লাগে। আৰু ইয়াৰ ফলত অধিক চাকৰিৰ সুযোগ সৃষ্টি হয়। আৰু গাওঁ আৰু চহৰ দুয়োটাই দুয়ো ঠাইতে সমান উন্নয়ন হোৱাটো দৰকাৰ।
নিশ্চয় নিশ্চয়।
আৰু মোৰ মতে ক'বলৈ গ'লে যে সঠিক নীতি গ্ৰহণ কৰিলে নিবনুৱা সমস্যা কমিব।
ঠিকে কৈছে আপুনি আমি সঠিক নীতি গ্ৰহণ কৰিব লাগিব কাৰণ নিবনুৱা সমস্যা যিহেতু বহুত হৈছে আজিকালিৰ যুগত।
হয় হয় হয়। ঠিকে কৈছা তুমি। হয় হয় পিছে তুমি কোৱাচোন তোমাৰ মতে শিক্ষাৰ লগত কৰ্মসংস্থাপনৰ কি সম্পৰ্ক আছে?
আহ মোৰ মতে ক'ব গ'লে শিক্ষাৰ মানুহৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। আৰু যদি শিক্ষাৰ লগত ব্যৱহাৰিক প্ৰশিক্ষনো থাকে তেন্তে চাকৰি পোৱাটো সহজ হৈ যায় তেতিয়া এ মই ভাবো যে শি শিক্ষা আৰু দক্ষতা দুয়োটাই সমানে দৰকাৰ আমাৰ বাবে।
উম। হয় হয় হয় ঠিকে কৈছা তুমি।
পিছে কওঁকচোন তোমাৰ মতে দক্ষতা তাৰ বিকাশ কৰ্ম সংস্থাপনৰ বাবে কিমান দৰকাৰী?
অহ মোৰ মতে আজিৰ সময়ত কেৱল শিক্ষাই যথেষ্ট নহয়। অহ দক্ষতা বহুত দৰকাৰ আৰু নতুন নতুন দক্ষ দক্ষতা শিকিলে চৰকাৰী বা চাকৰি যিকোনো চাকৰি বা ব্যৱসায়ৰ সুযোগ বৃদ্ধি পায়। আৰু মই নিজেও নতুন নিয়ম শিকি বলে বা বিষয় শিকিবলৈ চেষ্টা কৰো, আৰু শেষত কবলৈ গলে দক্ষতা
নিশ্চয় নিশ্চয় দক্ষতাই সঁচা ক্ষুদ্ৰয়ে সফলতাৰ বাট মুকলি কৰি আহিছে
হয় হয় ঠিকে। পিছে তুমি ভা বা নেকি যে আত্মনিৰ্ভৰশীল হোৱাটো আজিৰ যুৱ সমাজৰ বাবে অতি দৰকাৰ?
নিশ্চয় নিশ্চয়। মই নিশ্চয় ভাবো যে মোৰ মতে আত্মনিৰ্ভৰশীল হোৱাটো বহুত দৰকাৰ আৰু নিজৰ যোগ্যতা আৰু পৰিশ্ৰমৰ ওপ ওপৰতো আমি বিশ্বাস ৰাখিব লাগে সেয়ে কেৱল চৰকাৰৰ চৰকাৰীৰ ওপৰত নিৰ্ভৰ নকৰি আমি আন কামো কৰিব লাগে সেয়ে মোৰ মতে আত্মনিৰ্ভলীতাই আত্মবিশ্বাস বৃদ্ধি কৰে বুলি মই ভাবো
হয় হয় হয় ঠিকে কৈছা তুমি তোমাৰ কথাটো ময়ো হয় ভৰ দিছো দেই আত্মনিৰ্ভৰশাই আত্মবিশ্বাস বৃদ্ধি কৰে
পিছে তোমাৰ মতে ক্ষুদ্ৰ ব্যয়ৱসায় নিবনুৱা সমস্যা কমাব পাৰে নাই
অহ মোৰ মতে নিশ্চয় পাৰে অহ সৰু ব্যৱসায় আৰম্ভ কৰিলে কেৱল নিজৰে নহয় আন মানুহৰ বাবেও কৰ্ম সংস্থাপনৰ সৃষ্টি হয় ন আৰু চৰকাৰে এই ক্ষেত্ৰত সহায় কৰিলে আৰু ভাল ফল দেখা পোৱা যাব
নিশ্চয় নিশ্চয়
কব গলে যে এইটোয়ে যে ক্ষুদ্ৰ ব্যৱ উদ্যোগে দেশৰ অৰ্থনীতিকো অৱদান বঢ়া আগবঢ়াই
উম ঠিকে কৈছা তুমি আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগেও আমাৰ দেশলৈ বহুত অৱদান আগবঢ়ায়
হয় হয় হয় পিছে তুমি কোৱাচোন গাওঁ অঞ্চলত কৰ্ম সংস্থাপন বৃদ্ধি কৰিবলৈ কি কৰিব লাগে বুলি তুমি ভাবা
মই ক'ব গ'লে গাঁও অঞ্চলত কৃষি হস্তশিল্প আৰু ক্ষুদ্ৰ উদ্যোগ উন্নয়ন কৰিব লাগে আৰু লগতে দক্ষ দক্ষতা বিকাশৰ প্ৰতিক্ষণো ব্যৱস্থা বৃদ্ধি কৰিব লাগে তেতিয়াহে গাঁৱৰ যুৱকসকলে নিজৰ ঠাইতে কামৰ সুযোগ পাব সেয়ে মোৰ মতে গাঁৱৰ উন্নয়নে দেশৰ উন্নয়ন বুলি মই ভাবো
হয় হয় হয় গাঁৱৰ উন্নয়নটো বহুতো গুৰুত্বপূৰ্ণ হয় ঠিকেই কৈছা তুমি
পিছে তুমি কোৱাচোন তোমাৰ মতে নিবনুৱা সমস্যা সমাজৰ কি প্ৰভাৱ পেলায়
ক'বলৈ গ'লে মোৰ মতে নিবনুৱা সমস্যাই বহু পৰিয়ালক আৰ্থিক সমস্যাত পেলাই দিয়ে আৰু যুৱ সমকলৰ মাজত হতাশও বৃদ্ধি পায়। আৰু সেই এই সমস্যাৰ সমাধান অতি দৰকাৰ। আৰু শেষত কবলৈ গলে কৰ্ম সংস্থাপন বৃদ্ধি কৰিলে সমাজো শক্তিশালী হয়।
নিশ্চয় তুমি ঠিকেই কৈছা আমি সমাধানবোৰ ওলাব লাগিব। আমাৰ সমাধান আমাৰ বাবে বহুত দৰকাৰ লোৱাটো
হয় হয় হয়। পি পিছে তুমি ভৱিষ্যতে কি ধৰণৰ কাম কৰিব বিচাৰা
মই মোৰ মতে দক্ষতা আৰু আগ্ৰহ অনুসৰি এটা সৎ আৰু সন্মান জনক কাম ক কৰিবই মই বেছিকৈ বিচাৰোঁ। আৰু যিহেতু লগতে সদায় নতুন নতুন কথা আমি শিকিবলৈ চেষ্টা কৰো সেয়ে মই সেনেকুৱা কাম বিচাৰো যত যাতে মই নতুন নতুন কথা শিকিবও পাৰো
উম ঠিকেই কৈছা ঠিকেই কৈছা দে মোৰো ভাল লাগিল তোমাৰ কথাটো শুনি
তোমাৰ মতে শিক্ষিত যুৱকসকলৰ মাজত নিবনুৱা সমস্যা কিয় ইমান বৃদ্ধি পাইছে বুলি তুমি ভাবা
মোৰ মতে ক'বলৈ গ'লে শিক্ষিত সমাজৰ মাজত অ নিবনুৱা সমস্যা বৃদ্ধি পাইছে কাৰণ শিক্ষিত যুৱকসকলৰ সংখ্যাও বৃদ্ধি পাইছে
অ
আৰু সেই অনুপাতে চৰকাৰী বা যিকোনো চাকৰিৰ সুযোগ বৃদ্ধি হোৱা নাই আৰু বহুতে কেৱল চৰকাৰী চাকৰি আশাতে থাকে আৰু ম‌ই ভাবো যে ন নতুন দক্ষতা শিকি আন কামৰ ক্ষেত্ৰতো কাম বিচৰা উচিত
নিশ্চয়-নিশ্চয়
আৰু শেষত কবলৈ গ'লে যে এইটোৱেই দক্ষতা আৰু পৰিশ্ৰম থাকিলে সুযোগ বৃদ্ধি পায়।
নিশ্চয়-নিশ্চয় তুমি ঠিকে কৈছা তোমাৰ কথাৰ ওপৰত মতামত
হয়-হয় পিছে কোৱাচোন তোমাৰ মতে আজিৰ যুৱ সমাজে কেৱল চাকৰিৰ ওপৰতে নিৰ্ভৰ কৰা উচিত নেকি?
কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয় আমি ব্যৱসায় কৃষি অনলাইন কাম আন আন্তৰ ভিত্তি-ভিত্তিশীল প্ৰেছাৰ দিশতো আগবাঢ়িব লাগে কাৰণ ইয়াৰ ফলত নিজৰ লগত তে মানুহৰ বাবেও কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি হ'ব বুলি মই ভাবোঁ এই ক'ব গ'লে মোৰ মতে আত্মনিৰ্ভৰশীল হোৱাটো আজিৰ সময়ত বেছি প্ৰয়োজন
হয়-হয়-হয় ঠিকেই কৈছা তুমি আত্মনিৰ্ভৰশীল হোৱাটো খুব প্ৰয়োজন আজিৰ দিনত
পিছে তোমাৰ মতে দক্ষতা বিকাশৰ প্ৰতিক্ষন কিয় দৰকাৰ বুলি তুমি ভাবা?
অ অ ক'বলৈ গলে মোৰ মতে দক্ষতা বিকাশৰ জৰিয়তে মানুহে নতুন-নতুন কাম শিকিব পাৰে আৰু ইয়াৰ ফলত চাকৰি পোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আৰু মই ভাবো যে বিদ্যালয় আৰু মহাবিদ্যালয়তো ব্যৱহাৰিক শিক্ষা শিক্ষা বেছি হ'ব লাগে উম আৰু শেষত ক'বলৈ গ'লে যে এইটোৱেই যে দু দক্ষতাই কৰ্মসংস্থাপনৰ পথ সহজ কৰে
নিশ্চয়-নিশ্চয় তুমি ঠিকেই কৈছা আমি দক্ষতা কৰ্মসংস্থাপনৰ ওপৰত আমাক বহুত সহায় সহজ কৰি তোলে আমাক দক্ষতাই
হয়-হয়-হয়
পিছে কোৱাচোন চৰকাৰে নিবনুৱা সমস্যা কমাবলৈ আৰু কি কৰিব লাগে বুলি তুমি ভাবা
মোৰ মতে চৰকাৰে নিবনুৱা সমস্যা দূৰ কৰিবলৈ নতুন উদ্যোগ স্থাপন ন কৰিব লাগে আৰু ক্ষুদ্ৰ ব্যৱসায়ত ঋণ সহায় আৰু দক্ষতা বি বিকাশৰ প্ৰশিক্ষণো বৃদ্ধি কৰাটো উচিত বুলি মই ভাবো আৰু গাঁও আৰু চহৰ দত ঠাইতে সমানে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো মই উচিত বুলি ভাবোঁ
হয়।
সেই মই ভাবোঁ যে সেইবোৰ কৰিলেহে আমাৰ সমাজখন বেছি ভাল হ'ব
হুম-হুম ঠিকেই কৈছা ঠিকেই কৈছা তোমাৰ কথাটো মই মতামত আছো দেই মোৰো
পিছে তুমি কোৱাচোন তোমাৰ মতে কৰ্মসংস্থাপন বৃদ্ধি পালে দেশৰ কি লাভ হয়?
অ ক'বলৈ গলে যে মোৰ এইটোৱেই মোৰ মতে কৰ্মসংস্থাপন বৃদ্ধি পালে মানুহৰ আয় বৃদ্ধি পায় আৰু দৰিদ্ৰতাটো কমে আৰু দেশৰ অৰ্থনীতিও শক্তিশালী হয় আৰু সমাজত উন্নয়ন আহে। মই ভাবোঁ যে ইয়াৰ লাভ সকলো নাগৰিকেই পায় আৰু শেষত মই এইটোৱেই কওঁ যে কৰ্মসংস্থাপনে দেশৰ অগ্ৰগতিৰ মূল শক্তি।
নিশ্চয়- নিশ্চয় তুমি ঠিকে কৈছা আমাৰ কৰ্ম সংস্থাপনে আমাৰ দেশৰ অগ্ৰগতিৰ মূল শক্তি।
হয়', হয়', হয়', হয় ', এতিয়া তে ঠিকে আছে তোমাৰ লগত আজি ভালে লাগিল নিবনুৱা সমস্যা আৰু কৰ্ম সংস্থাপনৰ ওপৰত কথা পাতি।
মোৰো বহুত ভাল লাগিল আজি তোমাৰ লগত এইটো বিষয়ত কথা পাতি।
এ ঠিক আছে কেতিয়াবা আৰু কথা থাকিলে আমি কথা পাতিম একেলগে ন।
অ নিশ্চয় নিশ্চয় নিশ্চয় কথা পাতিম কেতিয়াবা।
ঠিক আছে দিয়া।
দিয়া দিয়া